হেল্ল' কি কৰা কি কৰা
এ শুই আছো তুমি
ভাত বনাই আছো
কি ৰুমত আছো
তই গুৱাহাটী আহিছা নে কেতিয়াবা
অহ গৈছিলো এই কেইদিনমান আগত গৈছিলো
কি কৰিব আহিছিলি
এনেই ফুৰিব গৈছিলোঁ
গুৱাহাটীতোৰ কি ভাল লাগে কচোন
গুৱাহাটীত বেছি জাগা চোৱা নাই হ'লে যিকেইটা চাইছো ভাল লাগে গোটেই কেইটা
কিহৰ কাৰনে বিখ্যাত হয় জাননে অলপ কিবা কিবি
নাই ইমান নাজানো
গুৱাহাটীক উত্তৰ পূৰ্বাঞ্চলৰ আটাইতকৈ ডাঙৰ চহৰ বুলি কোৱা হয় যেনেকে মেঘালয়, মিজোৰাম, ত্ৰিপুৰা
উম
তোৰ সেই অৰুণাচল প্ৰদেশ সবতকে ডাঙৰ চহৰ ৰ হৈছে গুৱাহাটী ত গুৱাহাটীত উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ বুলিও কোৱা হয় আৰু গুৱাহাটী হৈছে চব চবতকৈ উত্তৰ পূৰ্বাঞ্চলৰ সবতকৈ ডাঙৰ বাণিজ্যিক ঘাঁটি জত অ জত যিমান অ দিল্লী মুম্বাই মহাৰাষ্ট্ৰৰ পৰা যিমান মানে খোৱা বস্তু স লাগে যি লাগে তাতে প্ৰথমত গুৱাহাটীত আহে পাই তাৰ পিছৰ পৰা ইয়াৰ পৰা আহে ব্লেগ ঠাইত যায় তই ঘতি সেইখিনি পোৱা নেকি মাস্ক যেনিবা মাস্ক অ ফেন্চি বজাৰ
পেঞ্চি বজাৰত ন পেঞ্চি বজাৰত যোৱা মানা মাজায়
ফেঞ্চি পাদ কি এখন বিখ্যাত জানা ঞ্চি বজাৰত বহুত কম দামত খাপ পায় চব বুজি পাইছ আৰু ফেঞ্চি বজাৰটো বহুত আগৰ পুৰণা বজাৰ হয়
অ
ফেঞ্চি বাটাৰ ওচৰত আৰু এখন সেই আছে ফেৰ কাৰ্ড চনিব ন
কি আছে
হেৰিঘাট
মানে আমাৰ তাতে এটা কিবা হেৰি জাহাজ আছে যে আানী জাহাজ এইটো মানে দেখাবলৈ লাগিছে যাতে
আৰু আমাৰ গুৱাহাটীৰ যিটো ত ৰোপে চিনিব
কি
ৰোপে ৰোপে
ৰপই চি নাপাওঁ
ৰূপে আমাৰ ওপৰত যিটো উমান পাহাৰ কিনি পোৱা নাই উমানমান উমানন্দ বাহান মানে যিটো তাৰে ওপৰেদি ৰপ কানেকটে হৈছে নৰ্থ গুৱাহাটী লৈ মানে নদীৰ ওপৰেৰে অখন সৰু অখন হে থাকে মানে ৰছী এখন থাকে তাৰৰ তাৰ ওপৰত দি উম মানুহ উঠাই লৈ ইয়াৰ পৰা ইটো পাৰৰ পৰা ইটোপাৰলৈ উঠা নমা কৰে মানুহ টেবেলিং ডকাচ এই কেতিয়াবা মিজোৰাম মণিপুৰত গৈছিলি নে নাই
যোৱা নাই এতে
মিজোৰাম মণিপুৰ যাব লাগে এইটো বহুত পাহাৰীয়া অঞ্চল হয় ন ফুৰিবলে
যাম যাম চবতে যাম আৰু পাহাৰীয়া অঞ্চল বিলাক চাবলৈ ইচ্ছা আছে যাম। সবতে
কচোন মণিপুৰ কিহৰ কাৰণে বিখ্যাত
উম মণিপুৰত যাই নে কেনেকে বিখ্যাত কি হৰ পাবা
মণিপুৰ ধুনীয়া ধুনীয়া কাপোৰ হেণ্ডমেড কাপোৰ মণিপুৰ মানে হাতত বনোৱা কাপোৰ মণিপুৰৰ যিটো কালচাৰ সিহঁতৰ লোকেল কালচাৰ বহুত ভাল হয়।
উম হম
মণিপুৰ চাবি মণিপুৰী মইয়ো গৈছিলো দুবাৰ গুৱাহাটীৰ পৰা
মণিপুৰত গৈছিলো মিজোৰাম গৈছিলো অ মই কৈছিলো দেখোন তই নাজানা নেকি
উম নাই গম পোৱা নাই।
গম নাপা।
নাই গম।
কোৱাচোন মনি কেনেকৈ যাবলে কোৱা জানা নে নাজানা
হা হা।
মণিপুৰ গুৱাহাটী পাৰে কেনেকে যাব লাগে জানা।
নাই গম নাপাওঁ যোৱা নাই যে সেইকাৰ নে গম নাপা।
গুৱাহাটীৰ পৰা মণিপুৰক লৈকে তোমাৰ কোনো সেই ট্ৰেইন ৰোড নাই।
উম কেই দি যাতে
বাছে এটা যাব লাগে ৰাস্তা ঘাট এনেকুৱা বেয়া মণিপুৰ। আমাৰ এতিয়া গম পোৱা নাই মণিপুৰত বহুত মানে হৈই হৈ আছে দংগা হৈ আছে চব। হৈ আছে উম। এতিয়া বাদ দিয়া মণিপুৰৰে মণিপুৰ মণি পুৰ একচ্যলি তাতে দুটা কমিউনিটি মানুহ থাকে যেনেকৈ মে কি আৰু কুকি বুলি কয় উম ত মনিপুৰী এতিয়া অ ছেফ প্লেচ হয় অবনৰ কাৰণে। আৰু কি গম পোৱা মণিপুৰত মানুহে বহুত মানুহে ফুৰিবলৈ যায় বহুত ঠাই পৰা মানুহ আহে তাৰ হেণ্ডমেড বস্তুবিলাক চাবলৈ। তুমি কেতিয়াবা যাবা ফুৰিব।
উম মণিপুৰৰ আমাৰ লগৰ আছে কিন্তু। সিহঁতৰ পৰা শুনা নাই ইমান।
তুমি কেতিয়াবা ত্ৰিপুৰা গৈছিলা।
নাই যোৱা নাই।
ত্ৰিপুৰা যোৱা নাই ন।
উম
ত্ৰিপুৰা ত্ৰিপুৰা যাবা ত্ৰিপুৰা যোৱাত ত্ৰিপুৰা যোৱাত তোমাৰ ৰেল লাইন আছে দুখন। দাৰেইক যাব পাৰিবা ত্ৰিপুৰা ত্ৰিপুৰাত বহুত ভাল ভাল খোৱা বস্তু পায় ত্ৰিপুৰাত ন বহুত ভাল ভাল খোৱা বস্তু পাই। আৰু ত্ৰিপুুৰাৰ মানুহে কি থাকা পায় জানা।
কি কয়।
তুমি কোৱাচোন কি ভষা কয়।
কিবা কয়।
বঙালী ভাষা হয় বঙালী।
অহ উম হোম
ত্ৰিপুৰা তোমাৰ সেই
হেৰি মণ অ মণিপুৰ মণিপুৰ। মণিপুৰতো বেংগলী হয়টো সিহঁতে
মণিপুৰত কোন বেংগলী কয় মণিপুৰত বেংগলী নকয়। শিলচৰ শিলচৰ এইবিলাক। ডিমা হাছাও পৰা শিলচৰ পৰা।
অ কিন্তু সিহঁতৰ তো ডিষ্ট্ৰিক নে কি বা সিহঁতৰ মণিপুৰে পৰে।
ডিষ্ট্ৰিক কিয় মণিপুৰ এখন ৰাজ্য।
উম। অ ৰাজ্য নহ ইহঁত এতে বোলে মণিপুৰ অ ৰাজ্য মণিপুৰ অ এ হেৰি কি। কি বোলে অ শিলচৰ শিলচৰ ত হেৰি ৰাজ্য মণিপুৰ তেতাই নাই
শিলচৰ মণিপুৰৰ ত কি হব শিলচৰ তাৰ
তেওঁ অসম আমাৰ অসমৰে কিন্তু তেও সিহঁতে মণিপুৰী বুলি কিয় কয় আমি মণিপুৰী
মণিপুৰী মানে মানুহবিলাক মণিপুৰী হয় কিন্তু শিলচৰত থাকে সিহঁতে
অ মানে সিহতে আমাৰ অসমত থাকে মানে মণিপুৰী ৰাজ্য ৰ আমাৰ অসমত আহি সেইকৰি আছে
অ মানে সিহঁতৰ জনগোষ্ঠী মণিপুৰী জনগোষ্ঠী কিন্তু অসমত থাকে ইহঁতে আহিকিনে
হম হম উ
সিহঁতৰ চাবি সিহঁতৰ দেচাপ খোৱা- বোৱা চব বেলেগ আৰু মনিপুৰী মানুহে ন পা পাহাৰত বেছিকে থাকে
উম
তই জাননে নাই
জানো
তই কেতিয়াবা মণিপুৰী মানুহৰ লগত কতো ফুৰিব গৈছা
উম ফৰিবলৈ যোৱা নাই আমাৰ লগৰ আছে না দু টা মনিপুৰী সিহঁতে শিলচৰত থাকে উম
শিলচৰ মানুহে চব বঙালীকৰ চিলোটীয়া ভাষা বুজি পোৱা
অ স অ প গম পাওঁ চিলটীয়া সিহঁতো ক'ব পাৰে মানে আমাৰ উ বেংগলীৰ লগত অলপ অলপ মিলে কিছুমানৰ অলপ অলপ নহয় ভালে মিলে আৰু
বেংগলী মানে কি মই যে শিলচৰত গলো মই ৰেজিষ্ট্ৰেচনচন খন দিব কাৰনে ফাৰমেচিৰ ৰেজিষ্ট্ৰেচনৰ তাতে বেছিভাগ মানুহে বঙালীয়ে কয় বেংগলী কয় মানে আৰু তই যদি ডিমা হাচাও ফুৰিব যা ৰ পৰা তই ডাইৰেক্ট ট্ৰেইনত উঠিবি উঠি কেনে আহিবি এ নিউ হাফলং বা মাহুৰৰ গাড়ীও পায় তই মাহৰত থাকিব পাৰ যে আহি মানি হাফলংত আহিব পাৰা
হেৰি হাফলং যে এটা কিবা এটা বহুত ভাল লগা জেগা বোলে আছে হাফলং
উ হাফলং ষ্টেচনৰ পৰা হাবুং চিটিত যাব লাগিব তেতিয়াহে ভাল লগা জেগাত যাব পাৰি তাতে এখন সেই স্কাই ৰব নিচিনাখন সৰু প্লেছ আছে তাতে উঠিলে গোটেই মন হাফলং খন দেখা পাই উম তাতে আৰু এখন জেগা আছে এ তাতে লিখা আছে আই লাভ হাফলং বুলি আছে এখন উম হাফলংঙত গৈ কিনে তই যদি তুমজাং টিকত নাযায় তেতিয়াহলে তই মানে একো বুজি নাপাবি এইটোৱে বেষ্ট বেষ্ট জাগা হয় ফুৰিব কাৰণে, পদাম্পিক। তই হাফলঙৰ পৰা গাড়ী লবি হাফলঙৰ পৰা গাড়ী লবি যদি বাছত যোৱা অ বাছত বা এনেকুৱা মানি ল তু টেক্সিত যোৱা তেতিয়া অলপ তাইম লাগিব। তই কাম কৰিবি তই হাফলঙৰ পৰা তই সেই যাবি মাহুৰ যাবি ট্ৰেইনত মাহুৰৰ পৰা আকৌ অ টৰ কিবা বস্তু লৈ মাহ টাউনত যাবি আকৌ মাহ টাউনৰ পৰা ডাইৰেক্ট এ এ পিলেকুল ভিলেজলে যাবি, তাতে দুশ টকাৰ ৰেজিষ্ট্ৰেছন এটা কৰাবি, কৰাই কেনে ত এ পাহাৰত উঠিবলৈ ট্ৰাই কৰিবি, কিন্তু কথা এটা শুন পাহাৰত উঠাৰ আগতে তই এখন লাঠিয়া লব লাগিব। আৰু পানী নোপোৱালৈ পাহৰিবি কি পাহাৰৰ তলৰ পৰা ওপৰত উঠিব লাগিলে বহুত মানে একেবাৰে
বহুত
উম বহু বহুত হয় মানে ৰাতিপুৱা আঠটাৰ পৰা উঠিলে তোৰ মানি ল দছটা দছটা নহয় দুটা বাজিব অঁ। িব না ত এই বহুত যোৱাৰ সময়তো বহুত প্ৰব্লেম হৈছে।
ফেমিলিৰ লগতোতো যাব নোৱাৰিম তেতিয়া ফ্ৰেণ্ডৰ লগত যাব লাগিব, ফেমিলি মানে হেৰি মা বাই হঁতেতো উঠিব নোৱাৰে, এতিয়া ফ্ৰেণ্ডৰ লগতে যাব লাগিব ত। তাতে বহুত ওখ পাহাৰ যে এইটো।
এক্সৱেলি ট্ৰেভেলিং কৰিব লাগিব ট্ৰেভেলিং কৰিলে মনতটো বহুত ভাল হৈ থাকে, আৰু মাই
উম ইচ্ছাটো আছে এতিয়া, সময় ওলাই কিনি যাব লাগিব।
উম। তুমি তুমি কাম কৰিবা তুমি,,
তুমি, তুমি তুমি চবতকৈ মানে কোন তু জেগা ভাল পাইছিলা? মানে ফৰি কিনে,
মই চবতকে ভাল পাইছো মোনাৰ মোনাৰ আৰু উতি চিনি পোৱা ন? ওতি বহুত ভাল জেগা হয়। তাতে ফুৰিবলৈ বহুত ভাল হয়।